হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
হেল্ল আহিছ
অ শুনিছা
ফাইনেলি
অ আচ্ছা কি কৰি আছা?
ন এনেই শুই আছিলো
অঁ আচ্ছা আচ্ছা মই এনেই তোমাৰ বহি আছো আৰু কি কৰিবা ন এতিয়া তোমাৰ কলেজৰ পৰা আহিছো অলপ পিছত কৰিম আৰু এছাইনমেন্ট খিনি।
উম উম উম। এনে তোমাৰ কি কি চাবজেক্ট ভাল লাগে তোমাৰ এনেই।
এনেই মই তোমাৰ চাবজেক্ট লৈছো তোমাৰ পলিটিকেল চাইন্স
উম হৰি কি হৰি তোমাৰ মেজৰ নে নে দিলিখখন তৰফিন গোৱা
নহ নহয় এইটো তোমাৰ পলিটিকেলটো মাইনাৰে আৰু মাইনাৰ এচমে এনে মেজৰটো মোৰ হেৰি তোমাৰ কি কয় ইকনমিক্স
জীৱানো গৈছা মজা দেখোন। হৰি ফালি বতান নে ন এইবাৰ এইকাৰণ ইকনমিক্স মইওঁ লৈছিলো তো এইবাৰ আগতে। এ ছাউণ্ড টো গুচি গ'ল ৰে
হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' শুনিছা। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' হেল্ল'। হেল্ল'।
দুচকুৰ মৰমে।
অঁ আ শুনিছা।
অঁ তোমাৰ শব্দটো ঘাপকে গুচি গৈছিলে।
অঁ আচ্ছা নাজানোঁ দে ইয়াত মানে বহুত নেটৱৰ্ক। বহুত বেয়া জানা এডুকেচন চিষ্টেমটো মানে ইমান মানে পঢ়ো ন।
উম উম হি হি এডুকেশ্বন পঢ়ি পঢ়ি পুৰা মাথা। তেওঁলোকৰ।
অঁ সেইটোয়ে কি ক'ব মানে মানে পঢ়ো ন, বহুত পঢ়ো ছো মানে পঢ়ি পঢ়ি মানে নেটৱৰ্ক। নেটৱৰ্ক ইচু হৈ যায় মানে বহুত বিলাক বস্তু চাৰ্চ কৰি থাকো ন।
উম উম উম উম। এইটো নেট তে পঢ়া নে চোৱা না নেট তে পঢ়া নে এনেকা। কিতাপ চিটা পঢ়া বাহিৰা।
নহয় নহয় মই কিতাপো পঢ়ো আৰু।
উম উম।
তোমাৰ মানে এতিয়া বেছিভাগ কলেজত কি আৰু মানে আগতেতো স্কুলত তোমাৰ কিতাপ। পঢ়ি থাকে ন তাত তাৰপৰা পঢ়া তাৰ ভিততে আহে ন কিন্তু তোমাৰ এতিয়া। কলেজত আছোঁ ন কলেজত মানে তোমাৰ কিতাপ পঢ়িলেতটো হুব কিন্তু আৰু কিতাপৰ বাহিৰতো বহুত। খিনি বস্তু আহি যায় ন।
প্ৰেক্টিকেল নলেজ কলেজত নাপায় ইমান।
উম। উম উম সেয়াই সেয়াই কথা আৰু কি কবা তোমাৰ আৰু কলেজত আছে নে প্ৰেক্টিকেল তোমাৰ।
মই বাৰু এতিয়া বৰ্তমান এৰিলো কলেজ। উম এ নাই নাই মোৰ নজমিলে।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া। একো নাই বাৰু কি এতিয়া কাম কৰি আছা নেকি।
উম নাই ঘৰত বহি আছোঁ বেকাৰ।
আচ্ছা একো নাইকে পঢ়া লিখাটো কৰিব লাগে তুমি।
এ নাই মোৰ ভাল নালাগিলে মোৰ মানে নোজমিলে মই শুনা মই ভাল পাওঁ। ফিলচফি অকলে।
অহ
প্ৰথম প্ৰথম মই তোমাৰ আছামিচ ললোঁ বেলেগ এখন কলেজ। য'ত যে আচামিচটো লৈ পিনে মোৰ থাৰ্ড ছেম লৈকে পঢ়িলোঁ।
অহ।
এন্ড মোৰ মানে ভাল নালাগিল কিবা এটা বুজিছা কলেজ খন গৈ কিনে। মই এইখন কলেজ এৰি দিলোঁ দেন আৰু এখন কলেজ এডমিশন ললোঁ। তাত মই ফিলছফী হেৰি কৰিলোঁ মই তোমাৰ এনে নৰমেলি। তোমাৰ ফিলচফি মানে চুপৰাত প্লেট। আকৌ তোমাৰ ওচো এনেকুৱা টাইপৰ পৰা মানে মোৰ ভাল লাগিছিল হা আপ্ল ফিলছফিটো। অ যেতিয়া আহক। কলেজত এডমিশ্যন ললোঁ কলেজৰ ফাষ্ট ছেম কিতাপখন পঢ়িলোঁ মোৰ মানে মই কানে্টেড হ'ব নোৱাৰিলোঁ লাইক। তাত কিবা বেদৰ বিষয়ে লিখা আছে আৰে কেতিয়া কি কব খুজিছে সেইটোও বোজা ন মই তোমাৰ এতিয়া এতিয়া শোৱা না বেদৰ প্ৰথম অংশ খিনি কি কয় দ্বিতীয় অংশখিনি কি কয় মই এইখিনি কৰি কৰিম কি কোৱাচোন?
মই ফাতেমৰ গলোও কেইদিনমানল গলো মোৰ ভাল লাগিল।
অ
মোৰ মানে এনেকুৱা যদি যদি যদি মানে ভাল নাপাওঁ ঘূৰি তো এদিন কিয় মই গাৰ্লফ্ৰড চব গৈ থাকম দু দিনে
সেইটোয়ে ন আৰু তোমাৰ এইটো ফিলচফি চাবজেক্টটো তোমাৰ পণ্ডিত বনিলে কাৰণে পঢ়ে ন এনে পজা পুজাৰি চুজাডি।
এই নহয় সেইটো সংস্কৃত সংস্কৃতটো আৰু বুজাই নহয় কিন্তু মানে এই মন্ত্ৰ সন্ত্ৰ বলাক মানে সতে পৰা সংস্কৃত পঢ়ি ফিলচফি মানে আদৰ্শ ফিলচফি আদৰ্শ তোমাৰ তুমি জীনটো কেনেকে জীয়াব পাৰা কি কি কনচেপট আছে এতিয়া তৰা শ্ৰীকৃষ্ণই তোমাক অৰ্জুনত কি কৈছিলে? ত শ্ৰীকৃষ্ণই তোমাক অৰিজিনেল ফিলচফি দিছিলে। ফচফিকেল জ্ঞান এনেকুৱা টাইপৰ এতিয়া ধৰা উম ধৰ্মই কৰ্ম সত্যই পৰম ধৰ্মক এইবিলাক ফিলচফিকেল আইডিয়া হয়।
আচ্ছা আচ্ছা গম পাইছো মানে তুমি এতিয়া যেনেকে ভাবি লোৱা ফিলচফিটো পঢ়িব বিচাৰিছা ফিলচফি মানে পঢ়ি পেলাই তুমি আগলে মানে মানুহক জ্ঞান দিবপাৰা ন
জ্ঞান নহয় সেইটো সেইটো আৰু হয় কিন্তু মানে তুমি নিজৰ প্ৰতি ক্লিয়াৰ হৈ যাব তুমি লাইফৰ প্ৰতি ক্লিয়াৰ হৈ যাব যে তুমি কি বিচৰা। এতিয়া তুমি নিজা প্ৰতি ক্লিয়াৰ হোৱাত তোমাৰ অভাৰ থংকিং নাথাকিব, দেন তুমি গম পাবা যে অ মই এতিয়া কৰিব লগে দুটা অপশচন থাকিলে তুমি এট পিক কৰিব যে মাৰ একুৱা নহয় যে মই এইটো কৰো নে সেইটো কৰো এইটো নে কৰো নে সেইটো কৰো এনেকুৱা লাগে ন? ত সেইটো মানে ত সেইটো মানে ক্লিয়াৰ হৈ যায় যে মোক সটো লাগে।
আচ্ছা কিন্তু এইটো যে তুমি কৈছা। ফিলচফি টো পঢ়িলে বাচ নিজে জ্ঞানটো পাই মানে ঠিক আছে, কিন্তু এইটো কিবা কৰি পায়নে মানে এইটো পঢ়িলে কিবা চাকৰি থাকে
দে মইতো চাকৰিৰ কাৰণে পঢ়া নাছিলো দেই মই মানে নিজৰ কাৰণে পঢ়িছিলো। এনে ফিলচফি কৰিবা'নে তুমি এইবিলাক প্ৰফেছাৰ চফেছৰ মাছটৰ চাচ'তৰ এইবাক এপ্লাই কৰিব মানে অ অ তুমি বিশ্বাস কৰা নকৰা মন জানো কিন্তু ফিলচফি এয়া লৈছিলো এতিয়া মই অলপ মানে চাৰ্ছে কৰা নাই ইউটিউবত যে ইয়াত চাকৰি কিবা স্কোপ আছে নেকি। মই বাছ ভাল লাগে কাৰণে মই লৈললো।
আচ্ছা মানে তুমি জ্ঞানটো পাব কাৰণে তুমি লৈছা বাচ ন? ঠিকে আছে বাৰু। বাকী সেইটোয়ে মই ইকনমিকস লৈ মানে কি ক'বা মানে ইমান মে'তছ আছে, আকৌ মানে এ সেইটোয়ে আৰু এতিয়া কি কৰিম আৰু ইমান এচাইনমেন্ট দিয়ে নহয় কলেজত কি কবা বেই এতিয়া মই তোমাৰ আহিছো, বহিছো, শুইছো, টিউশচন অলপ কৰাইছো টিউশচন কৰাই পেলাই পঠাইছো অলপমান এতিয়া তোমাক কল কৰি পেলাই আৰু যাম আৰু এছাইনমেন্ট খিনি কৰিব অনলাইনত কৰিব লাগে ন? অ মানে টো তুমি বহিত নোপোৱা ন এচাইন্টমেনটো এইটো তুমি অনলাইনতে চাৰ্চ কৰিবাগিব চাবজেক্ট দি দিয়ে, নহলে টপিক এটা দি দিয়ে, অ স লিখিবতো তোমাক বহিতে লাগিব সেইটো হয় আৰু তোমাৰ এতিয়াতো বহুত খিনি কাম থাকে আকৌ তোমাৰ কলেজৰ এডোকে'চনেল ট্ৰিপ গৈছিলা নে তুমি এনে?
উম মানে?
মানে যেনেকে তোমাৰ পঢ়া অ পিপ মানে কলেজৰ ত্ৰিপ আৰু।
ন নাই মোৰ মই আমাৰ এনেকাে নাছিলতো একো। এতিয়া ধৰা কে তি এম, লৈ কে তি এমক গৈছিলে। আমাৰ কেনেকা ক নপলে
আচ্ছা আচ্ছা ফিলোচফি নাই চাগে ন এইবিলাক?
উম উম উম উম। মোৰটো চাগে নিলে হয় চাগে দেই, এতিয়া মই মানে নপঢ়িলো না মই মানে বেছি নপঢ়িলো। ম এটা ছেমিষ্টাৰ পঢ়ি এৰি দিলো। চাগে যোনখিন- খিনি বা সিহঁতক চাগে লৈ যাব পাৰিলে হয়।
অ হ'ব পাৰে দিয়া তুমিও পাৰিলা হয়। একো নাই এতিয়া এতিয়া মানে কিবা কিবি পঢ়া চ়া চাই থাকিব। বাৰু বুইছ।
এ মানে কি জানা যদি নিজৰ যদি ম- অলপ নাই পঢ়া, মানে মন নাই যে এইটো মই অ ফিলচফি ভাল লাগে। কিন্তু মোৰ ফিলচফিৰ মানে যোনখিনি বস্তু ভাল লাগে। মোৰ নালাগে যে কলেজত এইখিনি পঢ়াই। ত মই কাৰণে আৰু আৰু পঢ়াও পাৰি নেবি চিনিয়ৰ ক্লাছত গৈ মানে, কিন্ত মই সেই চিনিয়ৰ সেইখিনি পঢ়িব মই নিজ দুবছৰ তিন বছৰ, ৱেষ্ট কৰিব নোৱাৰো ন।
উম হম গম পাইছো।
এতিয়া যদি মই চাকৰি কাৰণে চাকৰি কাৰণে কৰা হয়, এনেই ঘঁহি ঘঁহি থাকে পাই ধ ল থাকে পাই যো-
আচ্ছা আচ্ছা। সেইটোৱে আৰু মানে তোমাৰ কি কোৱা এডুকেশ্বন লাইফ আৰু ভাবি লো। এইটো তুমি এ এইটো বেয়া কাম এইটো তুমি কৰি থাকিব লাগিছিল। কিবা এটাটো পাই গলা হয় ন।
এ একো নাই কিন্তু এনেতো মৰিমেই, চাকৰি কৰাটো মৰিব, চাকৰি নকৰা - টো মৰিব।
অ সেয়া এই পিছৰ কথা বাদ দিয়া আৰু তুমি এটা কাম কৰিবা, তুমি মোৰ এ- তুমি মোৰ এছাইন্মেন্ত কৰিবলে।
এতিয়া ফচ ফিলচফি বুলি কয়, যে ন এতিয় ফিলচফি এদিনতো মৰিমেই।
অ সেইটো হয় বাৰু। একো নহয় এ দিয়া তুমি এতিয়াই এছাইন্মেন্ত টো কৰিবলে হেল্প কৰিবা ন এনেইটো বহি আছো।
এই ইকনমিকছৰ। এই নাই দেই ইকনমিকচৰ কৃষ্ণ কৃষ্ণ।
আচ্ছা ঠিক আছে। তুমি তেনে পলিটিকেল মাইনৰো দিছে, মাইনৰতো হেল্প কৰি দিবা।
অ পলিটিকেল চাইন্ঞ্চ পৰা মই লৈছিলো দেই ফাৰ্ষ্ট ছেমত।
আচ্ছা লৈছিলা ন। আচ্ছা আচ্ছা তেনে সেইটো কৰিব- পাৰিবা। মই তোমাক চেণ্ড কৰি দিম দিয়া, তুমি অলপমান লিখি দিবা আৰু। ন এডুকেশ্যনৰ কাম। হ'ব হ'ব বাকী তুমি ভাত পানী খালা?
ভাততো বাৰু নাই খোৱা, পানীটো খালো।
আচ্ছা, আচ্ছা ঠিকে আছে দিয়া। আৰু আৰু কি কয় এনে তোমাৰ যে মই যে পঢ়ো জানা পঢ়োতে ইয়াত তোমাৰ কি কই না অলপমান পঢ়োতে মানে বহুত টোপনি আহে, ত মই ভাবিছো নহ কি পঢ়োতে মানে কিবা এটা বস্তু কৰো, কি যেনেকে টোপনিটো নাহে। তুমি জানা নেকি কি কৰিব লাগে?
এ এইটো চিম্পল হয় তুমি পঢ়ি আছা কিয়? সেইটোয়ে তই এতিয়া শুনা তোমাৰ ধৰা এতিয়া সন্মুখত ধৰা এ বাঘ এটা ৰখি আছে অকে অ তুমি তাৰ বাচিব লাগে।
অ।
তুমি শুই যাবা নেকি সেইটো সময়ত?
না না না না সেইটো ঠিক আছে, গম পাইছো দিয়া হ'ব দিয়া। হ'ব দে তুমি বহুত ভাল কথা কোৱা বাৰু ভাল লাগে শুনি।
এই নাই এইবিলাক মানে নৰ্মেল কথা এইবিলাক, চবেই জানে এইবিলাক কিন্তু নক অ', অ।
সেইটোৱে এইটোয়ে, ফিলচফি পঢ়ি ভাল জ্ঞান পাইছা মানে তুমি।
নপঢ়িলো না প্ৰব্লেম সেইটো, নপঢ়িলো এ মানে আ আধা কিয়াত নহয় মানে কি জানা এয়া মই মানে কলেজৰ কিতাপ পঢ়াই নাই, মই বেলেগৰ পঢ়িছো।
অ' আচ্ছা- আচ্ছা, অ' গম পাইছো মানে তুমি অনলাইন পঢ়িছিলা নেকি?
অ' অনলাইন-অফলাইন চবফালে কয়, মানে এতিয়া কলেজত থাকে ন লাইব্ৰেৰী থাকে ন'। ত' মই তাত তাত সোমাই যাওঁ, গৈ পিনে তাত পঢ়ি থাকো। এতিয়া কলেজৰ কিতাপখন ভাল লাগে মই কি কৰো আৰু এতিয়া বাহিৰা কিতাপ পঢ়িব লাগিব।
আচ্ছা-আচ্ছা ঠিকে আছে দিয়া বাৰু মই কিবা হেল্প লাগিলে ক'ম তোমাক দেই। অ' হ'ব দিয়া অ'